মানে হৈছে
হেল্ল'
হেল্ল'
কি কৰিছে বাইদেউ?
আছো আপুনি?
ম ও আছো আৰু। ভাত চাত খালে? মই ইয়াতে আছো। ইয়াতে আছো আৰু ততে
অ' বাকী ভাল ঘৰৰ ফালে?
নালোক ভাল
আছে আছে দাদা ভালে আছে? আৰু বাকী লৰা ছোৱালী?
ল'ৰা ছোৱালীও ঠিকে আছে, আপোনাৰ লৰা ঠিকে আছে?
অ আছে দিয়ক।
আপোনালোকৰ আশীৰ্বাদত
আছে ন ক'লে
আছে নাই এইটো তোমাৰ আগষ্টত খুলিব, এইটো জুলাই মাহটো টো গৰমৰ বন্ধ আহিলে ন একেবাৰে মানে আগষ্টত খুলিব আৰু
তাৰপিছত মইয়ো এনে তেনে আছোঁ। চাৰিটা চাৰে চাৰিটা তেনেকুৱা হয় অ' দেৰি হৈ যায় কেতিয়াবা আৰু। সেইটো আপুনি ডিউটি আহিলে কেতিয়ালৈকে কৰিব? উম, সোনকালে আহিব লাগে ৰাতিপুৱা অ' ৰাতিপুৱা আহিলে ভাল আৰু হেৰি
একোতো খাব টাইমে নাপাই চাগে ন তথাপি একো খাব টাইম নাপায় ৰাতিপুৱা মানে টোপনৰ পৰা শুই উঠিয়ে দৌৰিব লাগে এনেকুৱা হৈ যায় হয়্চয়
ল দি আহিব লাগে একে হয় ন কথা হ
সেইটো
গৰমততো ভালেই ঠাণ্ডাত বহুত কষ্ট হয়
বহুত আৰু বেছি দিনটো হেৰি হ'ব ন ছুটি হ'ব আৰু সময় মিলাব নোৱাৰিব।
সটোটো ৰাতিপুৱা বৰ কষ্ট
বহুত হ দৌৰা দৌৰি হয় ইফালে সেইটোৱে আৰু পিছে আপোনাৰ ছুটি কেতিয়া অফ
অ কেতিয়া হয় জানো, মই এই যোৱা পৰশি গৈছিলোঁ।
আহ মানে গৰমৰ বন্ধ নাই আৰু আমাৰ। হয় নে? মানে গৰমৰ বন্ধ বোলা নাই আৰু
নাই অ সেইটোতো আমাৰ এতিয়া এইবোৰ একো নাইকিয়া হৈ গৈছে, উম
সেইটোয়ে মই ডিউটি জইন নকৰাৰ আগতে অলপ ভালে আছো আছে আছে ভালে ডিউটি জইন কৰাৰ আগত ভাল আছিল নে নাই সেইটোৱে।
উম
আপোনাৰ ক'ত আছিলে গ মানে ঘৰ গাও অৰিজিনেল
মজ না ৰ গাইছ এইটোত বলো অ মানে মোৰ ঘ কছে
উ
হেল্ল'
আ নাই
অ ম ভ হি মালো গ
পোন
হিমতুগুৰি হিমতুগুৰি।
কি জাগালক অটো
নিমি তেজপুৰ তেজপুৰ আগ ন
আঁহ চাল আঁহ আহঁ উম উম উ নাই নাই মই সিফালেদি যোৱা নাই মই ইফালে নগাঁওলৈকে গৈছো বাৰু নগাঁওলৈকে গৈছো বাইদেউ হতে আছিলে না আগতে তাতে ত নগাঁও গৈছ ো ত আপোনাৰ শিলচৰ গৈছিলো শিলচৰতৰতো বহুত বছৰ থাকিলে ভিন্দ তাতে কোম্পানী আছিল পানী কোম্পানীত তাতে কৰিছিলে শিলচৰৰত তাতেও গ'লো চাৰি পাঁচবাৰ মান। উম বহুত ভালে আছে ভাল লাগে যে চেন্নাইৰে গলো
অ তাৰ
গুচি আহিলে তাৰ পৰা মাইনা কি কল নহয় নহয় এইটো আপোনাৰ শিলচৰ শিলচৰ পৰা আহি আপোনাৰ উম দেৰগাঁও দেৰগাঁওৰ পৰা নগাঁও মানে ু যত যত গৈছে বাইদেউহতে গৈছো আমিও ফুৰিব মানে ফুৰিব গৈছিলো। উম বাইদেউহতৰ কাৰণে বহুত জেগাতো ঘূৰিব পাৰিলো।
অঁ।
ফিল শ্বৰ দেখা নাছিলো শিল শ্বাল মেৰি চাৰ নগাঁও দেখিলো। কি? হেল্ল', হেল্ল',
ৰাতি কবাত যাব নেকি আজি-
আজি নাযাওঁ বাইদেউ ঘৰতে এই কামৰ পৰা গৈ ঘৰত গলে বাইদেউ মানে একো কৰিব মন নাযায়, ঘৰতে মানে থাকিব মন যায় ইয়াৰ পৰা ভাবি যাওঁ। যে অ কৰ'বা কৰবাত যাম বুলি ঘৰ পোৱাৰ লগে লগে মানে বিছনাখন আৰু চপা হৈ যা মানে চব কতো যাব ইচ্ছা নোযোৱা হৈ যায়।
অঁ অঁ। ৰা ৰাে কি বজাব
কি কলে
ৰাতিছে বনালগীয়া উম।
বনাব আছে চব্জি কিবা কিবি এতিয়া ৰাতি মানে মোৰ হাজবেণ্ডে দেৰি হয় ৰাতি হয় চব। যদি কেতিয়াও চাই নো তাত আহিলে মাছ লৈ আহিব। এ হেৰি এনেকুৱা মানে ৰাতি হৈ যায়।
উম।
টাইম টেবুল নাই আৰু এনেকুৱা মানে যেতিয়া আহে তেতিয়া লৈ আহে কেতিয়াবা সেইটোৱে
ল'ৰা কেইটাক ভালকে ল'ৰা টোক পঢ়াম বুলি হৈ
উম। সেই খোলাই নাই ৰ'ব এতিয়া এনেই ঘৰতে তাৰো মানে সেই আমনি লাগি যায় অত তত ইফাল সিফালে ধৰি কৰি থাকে মানে আমনি লাগি যায় ঘৰত কিমান থাকিব। এইটোৱে চাওঁ কি হয় আপোনাৰ চাউডটো মানে ৰখি ৰখি আহিছে অহ' কৰি আছে, কৰি আছে।
অ' অহ'
অ' এতিয়া হৈছে ভালকে আহিছে মাজে মাজে সেনেকুৱা হয়।
মাজে মাজে হয়, এই ইয়াত নেটৱৰ্কতটো ইছু থাকে ন অলপ
নেটৱৰ্ক প্ৰব্লেম হয় সেইটোৱে নেটে
সেইটোৱে
উম, উম। যাম ৰ'বা এদিন হেই বেংকত যে গৈছিলোঁ। আপোনাক যে কলোঁ বেংকত যাওঁতে আপোনালোকৰ সেই ৰাস্তাটোদি মানে আহিছোঁ আৰু যাম এদিন ফুৰিব যাম দিয় বন্ধ য আপোনাৰো মিলিলে অ' হয়।
কামত লাগিব কামত
যাব মন যায়।
নিশ্চিত।
কি কলে? অ' সেইটোৱাই।
আ
অফাৰ আহ অফাৰ চফাৰ আহিলে ক'ব আপোনালোকৰ ইষ্টৰত। উ ফোন কৰি জনাব।
এ বসখ অ উম।